অহ',
উম- উম - উম শুনিছো, তুমি?
উম, শুনিছোঁ কোৱা?
অহ, কি কৰিছা?
মই এনেই আছিলো ৰবা তুমি কি কৰিছা?
উম, মইও এনেই আছিলো ৰবা কিবা খালা নে নাই?
অ, ৰুটি খালো ৰবা তুমি?
উম, ময়ো ৰাতিপুৱা ৰুটিয়ে খালো ৰবা মানে বেলেগ একো নাছিলে। আটামাৰা আছিলে তাৰে ৰুটি বনাই পেলাই খালোঁ।
অ, হয় নেকি?
হয় বাকি খবৰ খাতি ভাল?
উম, বাকী আছো দিয়া তোমাৰ কেনেকুৱা?
সেয়ে আৰু ভাল বেয়াৰ মাজতে আছোঁ আৰু।
অ, কলেজ বন্ধ দিছে ন?
উহু, কলেজ মোৰ বন্ধ তোমালোকৰ?
আমাৰ আজি পৰা দিলে ৰবা।
অ' ভালেই চোন।
উ, তাকে গৰমত নহ'লে বা যাব মনে নাযায়।
সেইটোৱেই টো। পিছে উম। ফোন কৰিলো মানে, সেই অলপমান বিহুৰ বিষয়ে আলোচনা কৰিবলৈ আছিলে।
অ' হয় নেকি? কোৱাচোন কিবা কব খুজিছা
হয়, সেইয়া আৰু যে বিহুৰ বিষয়ে মানে আলোচনা কৰিম, বুলি ভাবিছিলো কাৰণ বিহু যিহেতু অসমৰ এক গৌৰৱ। সেয়া আৰু তুমি বিহুৰ বিষয়ে কি কি জানা কোৱাচোন।
অ' বিহুৰ বিষয়েনো আজিকালি মানে, কোনে নাজানে বো কোনেনো বিহু। অ' যিহেতু আমাৰ আহ অসমৰ এক মানে চবছে গুৰুত্বপূৰ্ণ উৎসৱ বা একদম মানে। বহুত ডাঙৰকে পতা হয়। আনন্দ উল্লাস কৰা হয়। বিহুতো আমাৰ তিনিতাই ন ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু। তুমি এনে ৰঙালী বিষৰ বিষয়ে কি জানা?
উম, উম। ৰঙালী বিহুৰ বিষয়টোতো একদম ভালকৈ জানো আৰু কাৰণ ৰঙালী বিহু আমাৰ অসমৰ এক অন্যতম মানে গোটেইটা বিহুৰ ভিতৰত এক অন্যতম বিহু বুলি ক'ব পাৰি কাৰণ, ওম ৰঙালী বিহুত যিহেতু সকলো ধৰণৰ উল্লাস। আহ, সেৰে আমি পালন মানে সকলোৱে উল্লাসেৰে পালন কৰো। ৰঙালী বিহু আমি সাত দিন পালন কৰো দিয়াচোন সাধাৰণতে। য'থা আমি সাত বিহু বুলি কওঁ। অ' বিহুৰ প্ৰথম দিনা যেনে আমি মানুহ বিহু বুলি কওঁ। অ ' আ ফাৰ্ষ্ট আমি ভুল হ'ল, মানে প্ৰথম দিনা আমি গৰু বিহু বুলি কওঁ। এই গৰু বিহুৰ দিনা আমি গৰুক নোৱাও বা গৰুক আমি। আজি আমি পথাৰত লৈ গৈ পেলাই আমি যেনেকে আমি মানে। মানে নদীত লৈ যাই পেলাই যি ধৰণে আমি ধুৱাও তাৰ পাছত দিঘলতি মাখিয়তি পাতেৰে আদি আমি মোহাৰো সেনেদৰে মানে খুব ভাল লাগে দিয়াচোন দৃশ্যসমূহ আৰু বিশেষকৈ ক'বলৈ গ'লে আমাৰ চহৰ অঞ্চলতকৈ গাঁও অঞ্চল বিলাকতহে বিহু উদযাপনটো বেছি। ভাল মানে বেছি সুকীয়া বুলি ক'ব পাৰি কাৰণ তাৰে এ অতীতৰ নিয়মখিনি এতিয়াও পালন কৰি আহে দিয়াচোন।
হয়, তুমি ঠিকে কৈছা দিয়াচোন। অ', অ', কি বুলি কয় আমাৰ চহৰত ইমান যিহেতু মানে চহৰত সকলোৱে বিহু পালন কৰেই দিয়াচোন কিন্তু মানে যোনবিলাক ৰি ৰীতি -নীতি আছে মানে সকলোৱে ইমান ধুনীয়াকৈ পতা নহয় আমাৰ চহৰত আহ চহৰত বেছিভাগতো মঞ্চ বিহু বিলাককহে গুৰুত্ব দিয়া হয়। গাঁৱত যেনেকৈ তুমি কোৱাৰ দৰে গৰু বিলাকক মানে এনেদৰে পুখুৰীৰ পাৰত লৈ যায় গা ধোৱা হয় সেইবিলাক ইয়াতে কৰা নহয় কাৰণ ক'বলৈকে আৰু গৰু নাই দিয়াচোন ইয়াতে বা ইয়াতে আমাৰ পু পুখুৰিও নাই সেনেকুৱা থাকে ত' অ, গাঁৱত যোনবিলাক নিয়ম-নীতি আছে গৰু বিলাকক ৰাতিপুৱাই এনেকুৱা পু পুখুৰীৰ মানে পুখুৰীৰ ওচৰত লৈ যায় গা পা ধুৱাই তাত অহ, মাহ হালধিৰে গা পা ধুৱাই তাৰ পিছত নতুন অ, পখা দিয়ে বিভিন্ন নিয়ম আছে। আৰু পিছদিনা যেনেকোৱা মানুহ বিহুৰ দিনাখন মানে মানুহ বিলাকেও ৰাতিপুৱাই উঠি পেলে মাহ -হালধিৰে গা ধুৱে গা ধুই উঠি পেলাই আৰু আমাৰ মা -দেউতা বা ডাঙৰ জনাই আমাক এযোৰ নতুন কাপোৰ দিয়ে বিহু বুলি সেইযোৰ আমি মানে গা পা ধুই উঠি বিহুৱান হিচাপে পিন্ধো আৰু ত' ভাল লাগে সেই নীতি- নিয়ম বিলাক।
হয়-হয় ঠিক কথা কৈছা আৰু উম, মানে সেইটোৰে আৰু আমাৰ বিহু আমাৰ যিহেতু এক গৌৰৱ আমাৰ অসমৰ। বিহুৱে আমাৰ প্ৰাণ। আৰু বিহু বুলি ক'লে আমাৰ সকলোৰে গান মানে গাটো ভাল লাগি যায় দিয়াচোন আৰু ভোগালী বিহুৰ বিষয়ে তুমি কি - কি জানা?
ভোগালী বিহুৰ বিষয়েতো আমাৰ কি আৰু অলপমান মানে এইটো ভোগৰে বিহু দিয়াচোন সেইকাৰণে মাঘ বিহুতোক ভোগালী বিহু বুলি কোৱা হয় ধৰা এনেকুৱা মাঘ বিহুৰ আগদিনাখন ৰাতি আহ, উৰুকা হিচাপে আমি পিছত সকলোৱে পালন কৰো তাত আমি আ, বেছিভাগ গাওঁ অঞ্চল বিলাকত এটা চুবুৰী লগ হৈ পেলাই এনেকৈ একেলগে ভাত খাই মানে ভোজ ভাত খাই দিয়াচোন যত মাছ, মাংস বিভিন্ন ধৰণৰ বস্তু শাক -পাচলি সকলো বিলাক থাকে কাৰণ তুমিতো জানাই চাগে ভোগালী বিহুৰ সময় আমাৰ পথাৰৰ শস্যবিলাক কাটি আনি আমাৰ ভঁৰালত একেলগে দাম হৈ থাকে। ত' বহুত ভাল লাগে পিছদিনাখন মেজি জ্বলাই এনেকুৱা তুমি কি-কি জানা?
অ, হয় সেনেকুৱাই আৰু যেনেকে তুমি কোৱাদৰে আৰু সেনেকুৱা উম, পথাৰত উম, ধান কটা নাৰে উম, মেজি উহু মানে যিধৰণে পঘা দি পেলাই অ, চৰি মানে যিখিনি নৰা বান্ধি পেলাই এ মানে আমাৰ ভেলাঘৰ প্ৰস্তুত কৰা হয় সেই তাৰেতে আমি ভোজ অউ, উম, মানে ভোজৰ দিনা আৰু তাৰে পিছদিনা তুমি কোৱাৰ দৰে সকলোৱে উঠি পেলাই ডাঙৰ জনাই এ মেজিটো জ্বলাই আৰু তাকে আমি সকলোৱে প্ৰাৰ্থনা কৰো আমাৰ গোটেই জীৱনটো আৰু মানে গোটেই বছৰটো যে সুষময় হওক। সেনেদৰে ঠিক অ, আৰু উম, কাতি বিহুতটো আমাৰ সেনেকুৱা আৰু চব আমাৰ চাবাচোন অসমীয়া সক সকলোবোৰ বিহুৰে মানে কিবা এটা মানে মূল কাৰণ আছে যে নে ৰঙালী বিহু সাত বিহু বুলি কোৱা হয় আৰু সেই সাত বিহুত আমি সাতবিধ অ, শা আমি মানে কিমানবিধ শাক খাব লাগে এ সেনেকে মানে সকলোৰে এটা নিয়ম আছে আৰু কঙালী বিহুৰো সেনেকুৱা বহুখিনি নীতি নিয়ম আছে বা বহুখিনি অৰ্থ আছে। আৰু তুমিতো চাগে জানে কঙী বিহুৰ বিষয়ে হয় নে নহয়।
হয় - হয় তিকেই কাৰণ কঙালী বিহুটো তুমি জানাই সকলোৱে জানেই। সেইটো আমাৰ পথাৰত শস্য নাথাকে মানে পথাৰত শস্য থাকে দিয়াচোন কিন্তু মানে নতুন - নতুনকে হয় আৰু আমাৰ ভঁৰালত শৈয় একদম নাথাকে। সেইবাবে কৃষক সকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু পথাৰত এনেকুৱা গাহ বানটি জ্বলাই পেলাই তাত মানে ভগৱানৰ ওচৰত এইটো বিচাৰে যে পোক পতংগই বা বানপানীয়ে যাতে মানে শস্যবোৰ এনেক বেয়া নকৰে ত এনে কা ধৰণে বিভিন্ন অ মানে ৰীতি নীতিৰে পালন কৰা হয় বা ঘৰত তো চোতালত তুলসী এজোপা ৰুই পেলাই তাতে খৰাই দিয়ে চা কি জ্বলাই প্ৰাৰ্থনা কৰে। তুমি কি কি ভাবা মানে কিবা কি জানা? কঙালী বিহুৰ বিষয়ে।
হম সেইয়াই আৰু তুমি কোৱাৰ নিচিনাই মানে কঙালী বিহুটো আমাৰ যিহেতু কৃষকসকলৰে বিহু বুলি ক'ব পাৰি যেনে আমি মানে পথাৰত যাই পেলাই পথাৰৰ মাজত আমি চাকি জ্বলাই আমি যাতে শস্য ভাল দৰে হয় আৰু কাকতি ফৰিং বা সেনেকে বিভিন্ন ধৰণৰ মানে পোক পতংগৰ পৰা যাতে শস্যখিনি মানে ৰক্ষা পৰে তাৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা কৰো দিয়াচোন আৰু সেনে কে আমি কঙালী বিহুটো পালন কৰোঁ। আৰু কঙালী বিহুত মই এই মানে এইবাৰ মানে যোৱাবাৰ গাঁৱত যোৱাতো মই দেখিছিলো যে। এ মানে খুব ধুনীয়াকে মানে এই ঔটিঙাৰ তাৰ মানে উম। মানে এটা সেই উলিয়াই পেলাই তাতে চাকি দিয়ে সেইটো বহুত ভাল লাগিলে মানে বহুত আমাৰ সেনেকুৱা চহৰত সেনেকুৱা দিয়ে পোৱা নাই আৰু মই দেখাই নাছিলো এইবাৰ গাও যাওঁতেহে দেখিলো। তোমালোকৰ গাঁৱৰ ফালে এনেকে দিয়ে নে?
হয় হয় আমাৰ গাঁৱতো কেতিয়াবা কেতিয়াবা মই দেখা পাও এনেকুৱা ককাহতে দিয়ে। গাঁৱত মানে এইবিলাক চাই পেলাই আৰু বহুত ধুনীয়া লাগে। আৰু কঙালী বিহৰ আৰু এটা নিয়ম আছে নহয় যে আমি গাঁৱৰ যোনবিলাক আহ মানে গাঁৱৰ মানুহ বিলাকে আগৰ দিনত যিহেতু মানে অ ঘৰত এনেকুৱা চাউল-তাউল নাছিলে কাৰণ আগৰ মানুহ বিলাকেটো কিনা নাছিল ন'। অ এনেকুৱা নিজেই শস্য পালন কৰি পেলাই আহ ভাত মানে সেই চাউলেৰে ভাত বনাই কিবা কৰে বা বেচেও বেছি হ'লে। কিন্তু এতিয়া বাৰু সকলোৰে ঘৰে ঘৰে চাউল দাইল এইবিলাক থাকে কাৰণে আজিকালি উম বহুত মানুহে কিনে কিন্তু আগৰ দিনত নাথাকা বাবে মানে যেতিয়া কঙালী বিহুৰ সময়ত নাছিল সেইবিলাক ধান চান আকৌ মানে ভৰালত। ত' সেইকাৰণে মানুহ বোলে এ সেই কঙালী বিহুৰ দিনাখন ৰাতি ভাত নাখাইছিলে। কিবা কিবা বেলেগ পিঠা চিঠা থাকিলে সেইবিলাক খাইছিল বা এনে ৰুটি চুটি কিবা বনাইছিল কিন্তু ভাত নাখাইছিল সেই নিয়মটো এতিয়াও মই মোৰ মা মামাহঁতৰ গাঁৱত দেখা পাও আৰু। মানে সেইবিলাক আহ মানে শুনি বা দেখি বহুত ভাল লাগে।
উম, হয়, হয়, এনেকুৱা। মানে এইটো ৰীতি-ৰিৱাজটো মানে আমাৰ আমাৰ সেইফালেও আছে। আৰু অসমৰ সকলোতে আছে দিয়াচোন আৰু আঁহ আমিও নাখাও কিন্তু দেই মানে। আমাকো মামা সত্ৰৰ আইতাই মানে মানা কৰে আৰু। দেউতাক হ'লে আইতাই মানা কৰে যেনেকে কঙালী বিহুত খাব নালাগে এইটো আমাৰ পৰম্পৰাই এতিয়া আধুনিক যুগ হৈছে ন' এতিয়া খাব নালাগে কাৰণ আমি নিজৰ পৰম্পৰা কেতিয়াও এৰি দিব নালাগে দিয়াচোন। এই সেনেদৰে আমাক কথাবিলাক কয় আৰু ভাল লাগে দিয়াচোন এইবিলাক নিখিনি মানে। মানে নীতি-নিয়মসমূহ।
ঠিকেই কৈছা। পিছে আজি তোমাৰ লগত এনেদৰে বিহু বিষয় পাতি ভাল লাগিল দিয়াচোন। পিছতো এনেদৰে কথা পাতি থাকিম আজি ৰাখিছো দিয়া।
হয়, হয়, ঠিক কৈছে, পিছতো এনেকুৱা কথা দিম দিয়া ৰাখিছো তেনে হ'লে।
এতিয়া।